হেল্ল'! হেল্ল'! এয়া তোমাৰ এনে আছোঁ তুমি?
অ'! এনেই আছা। মইয়ো আছোঁ এনেই। কাম এটা কৰি আছোঁ মানে। মই এনেই নাথাকোঁ নহয়। মই
উম অ শুই আছা নে খাই আছা?
শুই আছো শুই আছো।
অ সুই আছা তাকে মই মইছো খাই আছা নেকি তুমি মোক ভোকে লাগিছে কিবা এটা খাব মন গৈছে এতি অথনি ম'ম' খালো ম'ম' খোৱাৰ পিছতো ভোক লাগিছে।
এ মই এতিয়া ক'ব খুজিছিলো, ম'ম' খোৱা বুলি। তুমি ম'ম' খালাই।
খালোৱে ৰে। তেওঁ, তেওঁ ভোক লাগিছে।
অ ভাত খোৱা।
ভাত দেৰি আছে। ভাত মোৰ কেইটা, উম এঘাৰটা, চাৰে এঘাৰটা, বাৰটা এনেকুৱাত খাওঁ।
অ' অকলে-অকলে মম' খোৱাৰ কাৰণে তোমাৰ পেট নভৰিলে।
তোমাক নকলো মই।
তাকে তুমি মোক নকলাই। মই ভাত নাই খোৱা। খাম পিছত।
কি বনাইছে আজি?
আমাৰ, আ- উ নাজানো।
গমেই নোপোৱা কি বনাইছে।
মই যোৱাই নাই। সেইখিনি আকৌ, ঘৰতে আছো। সেইখে এই পঢ়ি আছিলো।
অ ছোৱালী। পঢ়িবও আছে ন তোমাৰ। এক্জাম কেনেকুৱা।
অ' একজাম একদম পুৰা, ৰিজাল্ট আহিলেহে গম পাম দিয়া।
ইয়ে ৰাম, এইটো ফাইনেলতটো নহয় চাগে। নে, ফাইনেল।
ফাইনেল নহয়। ফাইনেল এতিয়াই হ'ব নেকি!
অ সেইটোেইটো। কাৰণ। ফাইনেলতো এতিয়া নহয়। ফাইনেলটো দেৰি আছে। খবৰ খাতি ভালেই আৰু। বৰষুণ দিছিলে কাৰণে ভাল। গৰম দিলে বেয়া, বেয়া খবৰ।
ই আমাৰ নিছিনা বৰষুণ দিলেও ইমান গৰম দিয়ে।
মোৰ বৰষুণ ভাল লাগে। বৰষুণ দিলে মানে বহুত ভাল লাগে। মই বহুত ভাল পাওঁ বৰষুণ।
মাটিৰ তলৰ পৰা যে কেচু। চো ডাল ওলাই। তেতিয়া মোৰ মানে, ভয় লাগে। সেইটো কাৰণে মই বৰষুণ দিলে মই মাটিত নাযাওঁ।
কিয় আজিকালি কেঁচু নেদেখা হ'লৰে। কেঁচুটো নোলোৱাই হ'ল।
অ তোমাৰ পাছে চব পকা কৰিলে, সেইকাৰণে।
অ' ৰাস্তাাবোৰ পকাই বাৰু। কিন্তু মানে ধৰা, কেঁচু নোলোৱাই হ'ল একেবাৰে ঘৰৰ ওচৰলৈকেও, আকৌ তোমাৰ বৰষুণ দিলে ভাল লাগে। বৰষুণ দিলে যে তোমাৰ, যেতিয়া বৰষুণ ধৰা মাটিত পৰে। চাবা। গোন্ধ এটা দিয়া মাটিটোৰ। সেই মাটি গোন্ধটো মই বহুত ভাল পাওঁ।
অ'।
বহুত ধুনীয়া মানে, গোন্ধ পাইছা? এইটো গোন্ধ পোৱা।
মাটি গোন্ধ, মই সচাকে কৈছো হা আ আজিলেকে চবেই কই হা মা টিৰ পৰা ধুনীয়া চাই গোন্ধ এটা আহে, কিন্তু মই আজিলৈকে গোন্ধই পোৱা নাই মাটিৰ।
কি কোৱা, বহুত ধুনীয়া গোন্ধাই দে বহুত ভাল লাগেৰে মোৰ।
মইয়ে আনলাকি চাগে আজিলৈকে মাটিৰ গোন্ধ পোৱা নাই দেই।
হ'ব পাৰে।
মই মানে মাটিখিনি মই অহ' মাটিখিনি মই কাষত লৈ পেলাই শুঙো হা তে তিয়াও গোন্ধ নাপাও জানা।
কেলে, মাটিটো ভিজালে গোন্ধাইতো।
মই নাপাওঁ, মাটিৰ গোন্ধ আকৌ।
উম, তোমাৰ নাকটো বন্ধ চাগে।
ই নহয় দিয়া।
হুহুম বৰষুণ দিলে ফোন চাবলে মন যোৱা নাই জানা। বৰ ষুণ দিলে যে ফোন চাবলৈও মন নাযায় মই বৰষুণ যদি দিয়ে তোমাৰ ধুনীয়াকে ফোন টো অফ কৰো অফ কৰি কিনে খিৰিকীৰ বাহিৰত মই। ধুনীয়াকে। বহি কিনে একে। খিৰিকিৰে চাই থাকো কি ধুনীয়া লাগে কেনেকে বৰষুণো দি থাকে আৰু তেতিয়া অকমান অকনমান গাত চিত টিকনি পৰে না ঠাণ্ডা ঠাণ্ডা লাগে।
উম মোৰ আকৌ বৰষুণ দিলে মানে খাবলৈ মন। গৈ থাকে খুব আৰু মোৰ মানে বাহিৰত যাবলৈ মন গৈ থাকে ৰাস্তাই চাস্তাই। ভিজিবলৈও ভাল লাগে যে, উম এইপিনে। ঘৰৰ পৰা গালি খাই থাকো বৰষুণত ভিজি ফুৰিবি বেমাৰ হৈ থাকিব এনেকে তেনেকে।
বেছি বৰষুণ নিভিজিবা আজিকালি পোৱালীবোৰৰ না মানে ধৰা। সৰুতে বহুত পোৱালী বিলাকৰ চাইনাছ হৈছে তোমাৰ নাকৰ বেমাৰটো জানা ন, সে সেই বেমাৰটো হৈছে তোমাৰ উশাহ চোশাহ ল'ব নোৱাৰি।
সেইদিনাখন অপাৰেচন কৰি আনিছিল।
কথাটো কিয়ে কম মোৰেই আছে এইটো এটা নাক বন্ধই হৈ থাকে মোৰ।
অহ হেৰি মাহঁত কি কৰিছে তোমাৰ?
ভাত বনাই আছে।
অ', অ', কালি মই তোমাক দেখিছিলো হা তুমি ম'ম' খা খাই আছিলা মই তোমাক মাতিছিলো তুমি মাত চাত নিদিলা।
এই গমেই নাপাওঁ ৰে। এই দোকানখনত যে অ, এ লগৰটোৰ লগত আছিলো তাৰ লগতে কথা পাতি আছিলো গমেই নাপাওঁ তুমি ফোন কৰিবই পাৰিলা হয়।
সেয়া মোৰ ফোনডাল, ডেথ হৈ গ'ল,
ছুইটছ অ'ফ,
উম মোৰ ফোনত চ চাৰ্জে নাথাকে।
তা লকে মোৰো তোমাৰ, ফোন মানে ধৰা নাথাকেই,
অ মোৰ টু পাৰ্চেন্ট থাকিলে বহুত বাৰ মই সেই টু পাৰ্চনকে লৈ ঘূৰি ফুৰিম পুৰা চুইচ ভ হ'ব মোৰ কি যায়।
সেই, কি ক'ব গ'লে মোৰ ধৰা এই মই চাৰ্জাৰ লগাই লগাই চলাই থ ন, এইটো বেয়া হৈ' গল।
আহ একেই একেই, আগতে চলাইছিলো, এতিয়া অ! এতিয়া মানে ধৰা এনেকে চলাই চুইস্ত অফ তেতিয়ালকে তেনেকে চলাই থাকিলো। চুইচ অফ হোৱাৰ লগে লগে, চাৰ্জত দিম যেতিয়া ছুইচ অফটো খুলিব তেতিয়া তিয়া আকৌ ৰ্জাৰটো একেলগ চলাম পাৰ্চেট হোৱাৰ পিছত আকৌ বিচনাত গুছি যাম।
মই তোমাৰ চাৰ্জ লগাই চলাও মানে মই, চইচ অফ' দিয়া নাইজকে ফোনটো ছুইচফ হৈ গলে বোলে বেটৰীটো বেয়া হৈ য সটো কাৰণে ছুইচ অফব দিয়া নাই,
অ মোৰডালটো চুইচ অপে হৈ থাকে বেছি,
উম! উম! উ ম
অ ত অ অ তোমাৰ হেৰি মই ভাবিছিলোঁ হা
উম!
কৰ'ৰবাত ফুৰিবলে যাব মানে ঘৰ ডালত থাকিব মন নোযোৱা হৈ গৈছে আৰু
ক'ত যাবানো-
তাকে তুমি মানে যাবলৈ মন গৈছা কৰবাত ফুৰিবলৈ কাৰণে,
উম দুইমাৰত যাওঁ ব'লা
দৈমাৰা দৈমাৰাত আৰু পিছল চিচল নহব নেকি?
উমহ তাৰ প পকা ৰাস্তা পকা ৰাস্তা ভাল আছে।
অ ভাল আছে নেকি?
জানা একদম অকোৱা পকুৱাকে ওপৰলৈ যাব লাগে ওপৰত খালি তোমাৰ এটা প্ৰব্লেম হয় নেটৱৰ্ক টো বেপ হৈ যায় নেটৱৰ্ক নহ হৈ যায়।
অ একো নাই পাহাৰত তোমাৰ ফোন নালাগে। পাহাৰৰ ইমান ধুনীয়া ধুনীয়া জাগা তুমি তাতে মানে যি হৈ যাবা, ফোনৰ দৰকাৰেই নাই।
সেইটোয়ে। নহয়, এতিয়া ধৰা ইমাৰ্জেঞ্চিৰ কাৰণে কব গ'লে। এনেই ইমাৰ্জেঞ্চিৰ কোনো কথা নাহে বাৰু কাৰণ তাত ধৰা বহুত মানুহ যায় বহুত ধুনীয়া জেগা। একদম অকোৱা ফকোৱা ৰাস্তা ৰাস্তাৰ লগতে তোমাৰ এখন নদী বৈ থাকে পাহাৰৰ মাজত। মাজে মাজে একদম ওপৰত ঝাৰণা আছে, ৱাটাৰফল।
অঁ মোৰ মানে মন্দিৰত যাবলৈ মন গৈছে। যে।
মন্দিৰ যাবা নেকি?
মানে তাতো যাম। মন্দিৰতো যাম এনেই তাতনো গ'লে ন থাকিটো নাহো ন'! ত' তাত এদিন গ'লো এদিন মন্দিৰ ঘলে মানে মোৰ মন্দিৰত যাবলৈ মন গৈছ আৰু
কাম কৰিবলা এই গুৱাহাটী যাও যাবা
গুৱাহাটী। পাৰি বাৰু।
গুৱাহাটীত এইয়া আছে নহয় তোমাৰ কামাখ্যা মন্দিৰ। অহ, কামাখ্যাত তোমাৰ এয়া হৈ আছে নহয় অহ অম্বুবাচী মেলা হৈ আছে নহয় অম্বুবাচী।
অ' অ' মই কামাখ্যাত যাবলৈ মন আছে হা। এবাৰ গ'লো। ভিতৰলৈকে যাবই নাপায়। পালোঁ ইমান ভিৰ। আমি মানে হেৰি টাইমত গৈছিলো, সেইটো শিৱৰাত্ৰি টাইমত।
অ' ভিতৰত যাব নোৱাৰা। ভিতৰত যাবলৈতো বহুত ডাঙৰ লাইন লাগে। আমি ভিতৰত যোৱা নাই। এনেই ধৰা এ মন্দিৰটোৰ আশে পাশে আছিলো কিন্তু তেওঁ যাব নহ'লগে বহুত মানুহয়
অ মোৰ একে ভিতৰত যাবলে বহুত মন আছে জানা
একদম কিমান ওপৰলৈকে উঠিব লাগে ন পাহাৰটোোক
উম
ভাল লেওকোৱা পকা ৰা্তা খোকাঢ় যাবোৱাৰে এতিাতো তোমাৰ মেলা হৈছে ন মেলাত তুমি খোজ কাঢ়ি যাব লাগিব কাৰণ তালৈকেতো এয়া নাযায় গাড়ী চাড়ীটো নিব নোৱাৰিবা
অ অ হ'ব বাৰু যাম তুমিতো গৈছা চাগে জানিবাই
উম উম জানিম বাৰু তেওঁ কি কোৱা মানে ধৰা বেছি দূৰো নহয় ষ্টেচন নামিয় কি ধৰা পায়ে যাবা ষ্টেচনতটো নামিয়ে কি ধৰা অ বেছি যাব নালাগে অলপমান গ'লে তুমি আহ পায়ে যাবা কিন্তু মন্দিৰটো ওপৰলৈকে উঠিবলৈও টাইম লাগে বহুত ভাগৰ লাগি যাব তোমাৰ
এনে বেছি মানুহ নাযাও ন
বেছি মানুহ নাযাওঁ তুমি যাম মই যাম। মোৰ যদি হয় লগৰ লগ ধৰিম বা এজনী আছে মই বাক লগ ধৰিম তোমাৰ কোনোবা চিনাকি আছে যদি লগ ধৰা তোমাৰ বাক ক'ব পাৰা।
মোৰ বা জনী নাযাব চাগে আৰু লগৰ চগৰী মোৰ নায়েই বাৰু তেনেকুৱা মই আছো বাৰু বাকী তোমাৰ লগৰ চগৰ ওলোৱা তাৰ পাছত মও যাম দিয়া।
তুমি অকলে যাবা মানে হ'ব মোৰ প্ৰব্লেম নাই বাৰু। ট্ৰেইনত যাবা নে নে কিহত যাবা?
ট্ৰেইনতে যাও অ অ ট্ৰেইনতে পাৰি বাৰু মানে ভালো লাগিব ন।
বাছত যাবলৈ মানে অলপ প্ৰব্লেম হয় জানা গোটেইখিনিত গোটেইখিনিৰ কাৰণে চিট পাওঁ নাপাওঁ চিন্তা লাগি থাকে।
অ মই বাছত যাব নোৱাৰো মই বাছতে উঠিব নোৱাৰো।
অ' ঠিক আছে তেনে ট্ৰেইনতে কৰি দিম। তোমাৰ তাতে এদিন গৈ ঘূৰি নাহো কিন্ত থাকিব লাগিব হোমষ্টে এটা ল'ব লাগিব।
তাতে মানে আমি মন্দিৰৰ বাহিৰেও বেলেগ - বেলেগ জাগা এক্সপ্লৰ কৰিব পাৰিম নেকি?
পাৰি মোৰ লগৰটোৱে মানে লগ ধৰিছিলে হা যাবলৈ আগতীয়াকে কিন্তু মোৰ লগ নাই কাৰণে নগ'লো ধৰা তাৰ লগতনো অকলে অকলে কি যাম, সেইটো কাৰণে তাক সেইদিনা নাযাওঁ বুলি কলো এতিয়া সিহঁতৰ লগতে যোৱা যা তুমি যদি ওলোৱা যদি সিহঁতৰ লগতে গৈ দিও।
অ হ'ব মই ওলাই আছো বাৰু মই মানে যাবলৈ
পাৰি সিহঁতে কিন্তু বেছি দিনৰ কাৰণে যাব। তিনদিন মানৰ কাৰণে যাব।
অ' হ'ব থাকাত মোৰ একো প্ৰব্লেম নাই আৰু বেলেগ- বেলেগ জাগাও এক্সপ্ল'ৰ কৰিব পাম ন।
উম।
মানে একো প্ৰব্লেম নাই মোৰ।
সিহঁতে বোলে য'ত- ত'ত ঘূৰিব কাপোৰ কাপোৰ কিনিব।
অ', অ', কাপোৰ চাপোৰ কিনিলে মানে আনিবা কেনেকে হেনতে? অ, ইমান কষ্টত তাৰ পৰা কাপোৰ আনিব।
তাতে কাপোৰবোৰ কম পায় ন? উম, তুমি কিনা যদি কিনি লবা। কি ভাল লাগে কাপোৰ?
মোৰ? মোৰ কাপোৰ কি ভাল লাগিব অ, জিনচ টি চাৰ্ট তোমাৰ?
মই এ কুৰ্তা বেয়া পোৱা নেকি?
কুৰ্তা-চুৰ্তা মই ইমান নিপিন্ধো কিন্তু আছে বাৰু পিন্ধো ক'বাত যদ যদি মন্দিৰ চন্দিৰ যাওঁ তেতিয়া। মন্দিৰ ভাল লাগে অ, গৈ।
মহাভৈৰৱ গৈছা?
মহা নাই যোৱা মই ঢেকিয়াজুলিত যোৱাহে প্লেন বনাই আছো এতিয়া। মানে তাত তোমালোকৰ লগত আগত যাম তাৰপাছত ঢেকীয়াজুলিত মানে আমাৰ ফেমিলি যাব তুমিও যোৱা যদি পাৰিবা যাবলে।
মোক নিব?
কিয়নো নাযাবা অ, কিয়নো নিনিব।
অ, দিয়ে যদি যাব পাৰি এতিয়া নিদিয়ে যদিহে আৰু প্ৰব্লেমটো মোৰতো মোৰ মন্দিৰ ভাল লাগে বাৰু বেয়া নালাগে।
অ, ঘৰৰ পৰা নিদিব নেকি তোমাৰ?
পা দিব তোমাক মিলে ন নাইবা মানে তোমাক ফেমেলি লগত যাব পাৰনে নোৱাৰোবা।
অ কিয়নো নোৱাৰিবা মোৰ লগৰ লগৰী কেইজনী মানো যাব চাগে মানে এনেকুৱাাতোত লগৰ চবে নাই কিন্তু দুজনীমান আছে সিহতে যাব চাগে। চল আৰু লগৰ তা ওলাম বুলি কৈছে। তুমিও যা পাৰিবা।
পাৰি তেনে ক'বা মোক। আমি
অ, হ'ব অ', সোমবাৰে যাম আকৌ আমি সোমবাৰে যোৱাাতো ভাল মানে শিৱ মন্দিৰত।
অ অ হ'ব তেনে মোক তুমি খালি একবাৰ ফোন কৰি জনাই দিবা যে আগমুহৰ্তত গবা হা। তোমাৰ একদম মৰামৰি সময়ত নকবা লাইক ধৰা যোৱাৰ দুদিন মান আ গত ক'বা। অ'কে ঠিকে আছে দিয়া।
উম।
অ'কে মোক কল কৰিবা হা যাব সময়ত। অ'কে বাই বাই।